হেল্ল'
শুনিছনে কত আছ তই
অঁ এ মই গৰু লৰা বো আহিছিলো মানে গৰুকেইটাই মাথিৰ ভিতৰত দি থোৱা আছিলে তাৰ পৰা গ ওল আহিছো তুমি কি কৰি আছা
এ মই এই হেৰিয়ে ময়ো এই মাথাই ফেলাই আহিছো তই ইটো মূৰত আছ চাগে দেই মই আমাৰ ইাত পিছফালে যে গৰু যে দি থৈছে। সেই সেইটো পাৰত আহিছো।
উম উম ঠিকে ঠিকে আছে উমম কৰিলো কৰিলো তুমি।
ময়ো এই খাই বৈ আহিছো হেৰি হল আজি ৰাতিপুৱা আমাৰ এই ক থঠাল খালে গোটেইসোপাই মিলি পেলাই
অ ঠিকে আছে গৰমৰ বতৰ গৰমত কঁঠাল খাবই লাগে বাৰু।
উ গৰমত কঠাল খাব লাগে কিন্তু কি হ'ল আমি সোনকালে খাই দিলো ন ৰাতি ৰাতিপুৱাই খাই বৈ এতিয়া কঠাল খোৱাৰ পিছত যিটো গৰম উঠে নহয় বাপৰে তোক এতিয়া মই কি বুলি বুজাম।
অ কথাল খোৱাৰ পিছত মানে বহুতে গৰম উঠি আৰু কিন্তো থাকিব নোৱাৰা গৰম আৰু বুলি ক'ব পাৰি উম
অ সেইটোৱে সেইটোৱে আৰু হেৰি মই মাজতে তহঁত খিনিক মাতিছিলো নহয় আমাৰ তাত কঁঠাল খাবলে।
অ অ এই অ হ'ব বাৰু ওলামগে বাৰু হে আমাৰ ফালে কথালো নাই বাৰু তেতিয়া যাম আৰুতিয়া ঘৰৰ খামগে।
অ সেইকাৰণে সেইটো তহঁতৰ তহঁতৰ ফালে নাই ন কঁঠাল? আমাৰ ফাললে আহিবি সেই আমাৰ ঘৰৰ গছত বহুত লাগিছে বহুত বহুত কথা বহুত
অ মই তেতিয়া গৈ পিনি দু কঠাল খাই পেলাই দুটালৈ পাই থবাচোন মই লৈ আহিম লগতে আমাৰ ফালে মানে কঁঠাল চঠাল পাবলে নাই।
মই এই মাথা মূৰলৈ আহিলো নহয় মই হেৰি কৰিব লাগিব ইয়াৰ পৰা গৈ পেলাই মই পাৰি থম। মানে দুটা পঢ়া আছে ছিলে ৰাতিপুৱাই সেই দুটা নহয়! চাৰিটানে কেইটা পাৰিছিলো তাই আমিতো এটাে খালো বাৰু দেই বেছি খোৱা নাই আছিলেই সে কাষৰ বৌহতেও নিয়াৰ কথা আছিলে কথা যদি নাই নিয়া তেতিয়াহ'লে আছে মানে। এতিয়া লৈ ল'ব পাৰিবি আৰু তাৰপা। ভাত কিসে মানে ভাত আজি আমাৰ আলু ভাজি আলু ভাজি আছিলে, তাৰপিছত ডিম আছিল দিম বইল কৰিলে, ডিম বইল কৰি সেয়া খালো দালি বনাইছিলে আজি আকৌ দালি মানে আমাৰ হেৰি কৰিলে মচুৰ দালিতে দিলে এই এনেকে ক কঠাল গুটি সন্ন্যাসন শুকুৱাই থোৱা আছিলে সেই কঁঠাল গুটি দি সেয়া
অ অ ঠিকে আছে, ঠিকে আছে। উ বাকী খবৰ খাতি ভালেই নহয়?
খবৰ খাতি কিনো কবি ভাল বুলিও কব নোৱাৰো, বেয়া বুলিও কব নোৱাৰ, কিন্তু ভালেই আৰু মই বেয়া বুলিনো কি কেনেকে ক'ম এতিয়া।
অ ভগৱানৰ ক্ৰিপাত মানে ঠিকে -থাকে আছে ন ঘৰৰ সকলো?
সেইটোে ভগৱানৰ কিষাণ আৰু‌ যি হৈছে যি নহৈছে। এই হেৰিও এই গৰমটো জোখত বৰ অশান্তি লাগিবলৈ লৈছে।
অ এ বৌক মানে এয়া গৰম ক দিনত সেইটো হ'বই ন মানে আৰু এতিয়া গছ বিলাকো নাই'ন গছ- গছ বিলাকো মানুহ বিলাকে কাটি থলে গছৰ তলত থাকিবলৈ মেলিবলৈ সেই মই এয়া মঠাউৰিলৈ আহিলো আমাৰ মাঠউৰিতো আগতে মানে বহুত খিনি গছ- চছ আছিল। এতিয়া গছ চছ খিনি মানুহে খৰি লৈ যাব লাগিলে ইয়াত এতিয়া বহিবলৈও চাহ এটোকোৰা নাই অ
অ সেইটোয়ে। এতিয়া মই তহঁত সিমূৰেতো নাইয়ে আমাৰ এই মূ ৰেও নাই নাই মানে একেবাৰে নাই ত আগৰ আছিলে আকৌ দেই আগৰ বহুত গছ আছিলে এইখিনিত। বহুত গছ তেনেকে কাটি মেলি লৈ গ'ল আকৌ এই গছবোৰ কতাটো আচলতে এই এইখিনি ধেৰি হৈ গৈছে ন পুৰা ইমানেই ৰাস্তটোৱে মানে মাথাউৰি যিটো ৰাস্তা আছে সেই ৰাস্তাটো পুৰা গোটেই খিনি একদম ম আৱৰি ধৰিলে আৰু আৱৰি ধৰাৰ কাৰণে এতিয়া দুই এজোপা কাটি দিলত ভালো হ'ল কিন্তু তো বেছি এতিয়া জংঘল টাইপ হৈ আছে আকৌ ইয়াত।
গছনিবিলাক কাটি পেলাইছে সেইটো য'ত এতিয়া মানে বহুতখিনি অসুবিধাও হৈছে মানে এতিয়া চাহ তাহ অকন নেপায় মানে গছ চৰাই চিৰিকটি বিলাক থাকিবলৈ মেলিবলৈ মানে জেগা চেগা নেইকিয়া হৈ গৈছে।
অ সেই এতিয়া অসুবিধাটো সেইটোহে হৈছে। ঠাৰ বা গছ গছনিবোৰ কটা হৈছে কিন্তু আমাৰ এতিয়া আছা আগফালৰ যিটো লাইন আছিলে ন আমাৰ আগফালৰ লাইনতো তোক গছ গছনি খিনি বাফিৰি পুৰা কাটি কুটি মানে তোৰ নাইকিয়া কৰি দিলে ৰাস্তা কাষৰ গছ
অ অ মানে ৰাস্তা বনাবৰ কাৰণেটো চৰকাৰে মানে তোমাৰ ৰাস্তাটো আমাৰ গাঁৱলীয়া ৰাস্তাটো মানে দুখন গাড়ী পাৰ হোৱাকে বনাব লাগে। মানে ইমানো ডাঙৰকে গছ গছনি কাটি পেলাই এইটো বহুত বেয়া কাম কৰিছে আকৌ ন
অ সেইটোয়ে মানে টো গছ গছনি কাটিছে মানে গছ কাটি দিছে ঠিকেই আছে। কিন্তু তো মানে এনেকুৱা এটা হেৰিত হৈ গৈছে ন সীমা নাইকিয়া হৈ গৈছে মানে গছ কটা ইমানেই কাটিছে ইমানেই কাটিছে বা
উম উম সেয়া দ্বীপৰ বিলতো সেয়া দেখি যাই নহয় চাইদৰ গছ গছনি কাট কাটি পিনি বহুত বেয়া কৰি পেলাইছে।
অ সেইটোয়ে গছ গছনিবোৰ কাটি দিলে মানে আচলতে উন্নয়ন লাগে দেই। উন্নয়ন হোৱাটো ঠিকেই আছে আৰু উন্নয়ন হৈছেও নহৈছে বুলি নকওঁ। কিন্তু উন্নয়নৰ নামত মানে ইমান গছ গছনিৰ কতাটো কিবা এটা ভাল হোৱা নাই যেন লাগিব কোনোবা খিনিত।
উম উম সেইটো বাৰু হয় বাৰু বহুতখিনিয়ে কাটি পেলালে নহয় এতিয়া।
অ বেছিয়ে কাটিছে আহ ন এতিয়া
মানে অসমখন আগতে মানে গছ গছনিৰ কাৰণে বহুত মানে হেৰি আছিলে মানে আমাৰ ভাৰতৰ বহুত মানে উচ্চ স্থানত আছিলে ন গছ গছনিৰ কাৰণে আমাৰ অসমখন এতিয়া সেইখনো ভৱিষ্য- ভৱিষ্যতে সেইখনো নাইকিয়াহে হ'ব নামটো মানে আতৰি যাব গে আৰু অসমখনৰ মানে এনেকে গছ চুটি জেগা পৰা
সেইটোয়ে এতিয়া মানে মোৰ এনেকে কেতিয়াবা ওলাই আহিলে মোক বেয়াও লাগে গছ গছিনিবোৰ ইমান কটা হৈছে এনেকে গছ গছনি কাটিলে মানে তো আমাৰ জেগাবোৰ ভাল হৈ নাথাকিবগে আৰু ন কাৰণ আমি মানে সৰু পৰা সেই গছ গছনিৰ লগতে থকা গছ গছনি যেনেকে আছে যি হৈছে আমিও হৈ তেনেকেই আছো সেইকাৰ মানে এনেকে ফটকে গছ গছনি কাটিলে কিবা হলে
অ অ উম উম উম
বাকী তহঁতৰ বোকা বোকা দিছে নেকি?
আমাৰ দিয়া নাই মানে এইবিলাক কঠীয়া পৰা এইবাৰ মানে দেৰি হল অলপমান সেইকাৰণে এইবাৰ উকা দিয়াতো অকমান দেৰি হৈছে কঠিয়াটো ডাঙৰ হোৱা নাই যে আৰু হালটো বাৰু এচা- বাই থৈ হৈছে বাকী ইচা বোৱা নাই মানে দেৰি হৈছে যে ৰোৱা
অ সেইটোৱে এইবাৰ মানুহবোৰৰ প্ৰায় দেৰিয়ে হৈছে আৰু বতৰেও এবাৰ কম অসুবিধা কৰিছে নেকি বাৰু চবকে চাওচোন তই
অ অ তোমালোকৰ অৱকা দিছে নাই এইবাৰ
কালিৰ পৰা আৰম্ভ কৰিছে।
অ - অ।
কালিৰ পৰা আৰম্ভ কৰিলে কিন্তু মানে আমাৰ সেই দেৰিয়ে হৈছে বুলি ক'ব লাগিব এতিয়া চাচোন তেতিয়াৰ পৰা কালি দিছেহে বোকা
অ - অ বাকী এই অসমীয়া মানুহে খেতি বাতিয়ে কৰি পেলাই খাব লাগিব দিয়া
উম মানে খেতি বাতিতটো লাগেই এইটো যিমান ডাঙৰ যি নকৰক বা এই যিয়ে নকৰও মুঠতে কিন্তু খেতি বাতিতো নহলে একো নাই ন। খেতি বাতিত আমাৰ মূল খেতি বাতিয়ে।
অ - অ ঠিকে আছে ঠিকে আছে মানে- মানে খেতি বাতি মানে এতিয়া কৰিও থাকিব লাগে প্ৰায়ভাগ মানুহে মানে নকৰাই হৈছে চব মাটি বিলাক মানে চব আধিলে দি - দি দিছে মানুহ বিলাকে।
মানে আগৰ দিনৰ মানে যোনখিনি অ, আগৰ দিনৰ মানে যোনখিনি মানুহে এনেকে খেতি কৰে ন ভাল। আজিকালি সেইবিলাক মানুহে খেতি বাতি নকৰা হ'লগৈ।
অ, খেতি বাতি কৰিবলৈ মন নকৰা হ'ল আকৌ। আচলতে মন নকৰাটো মানে মনতোতো হয়েই। বতৰে কিমান অসুবিধা কৰে বতৰো এতিয়া ইমানেই সাল সলনি মানুহক খেতি বাতি কৰা ইমান এটা মানে মন বোৰ ভাঙি - ভাঙি দিয়ে বহুত সময়ত।
উম - উম আগতে।
আমাৰ সেই আগফালৰ সেই পথাৰ এখন দেখিছই নহয়। সেইখনত তোক অ আমাৰ পাৰিলে হা সিহতে কঠীয়া পাৰিছিলে বহুত ক আমাৰ দেউৰী মানুহ আছে নেই পালে বাোৱা সিহতে কঠীয়া - কঠীয়া পাৰিছিলে কিন্তু কি হ'ল তটো বৰষুণৰ জহত গোটেই পানী হৈ টো মানে সেইবাৰ উটাই দিলে এইবোৰ চব তাৰ পিছত আকৌ এবাৰ কৰিলে সিহতে কো পাখি একেই হ'ল নহয় সেইটোৱেই অকমান বেয়া হৈছে আৰু
অ - অ সেইটো হয় বাৰু দ আগতে আৰু যি সেতোয়েও ভাল আছিলে মানে এতিয়া গৰুৰ লগত হাল বোৱা মৈত উঠা বাকি এতিয়া সেইবিলাক দিন নাইকিয়াই হলগৈ আৰু মানে - মানে পৰিৱৰ্তন হৈ আহি আছে মানে দেহ
উম, এতিয়া আধুনিকত হালে বেছি গৈছেগে মানুহবোৰ আধুনিকতা লাগে আকৌ দেই মানুহক মানে সময়তৰ লগত খাপ খাব পাৰিব লাগে কিন্তু সেই আধুনিক সময়ৰ লগত খাপ খ খাবলৈ যাওতে - যাওতে মানুহবোৰে মানে তোৰ একেবাৰে প্ৰ ধ্বংসৰ ফালেহে বেছি গতি কৰা নিচিনা হৈছে।
অ - অ সেইটো হয় বাৰু। ছানে নাই কিবা গ আহিছো বাৰু। হেৰি গৰু মানে এনে মথাাৰ ভিতৰত দিবা যায় আকৌ নলালেও বেয়া মানে ঘাহ চাহো ইমান মানে ভালকে নাই।
আৰু ৰ'দৰ পৰা অকমান জেগাবোৰ সলাবও লাগে।
উম - উম সেইটো আৰু বেছিকো গৰম
উম, সেইটোৱে বতৰটো মানে এনেকুৱা হৈ গলেতো ইমান ৰ'দত গৰু পকেও কষ্ট পায় ন মানুহে আমি থাকিব নোৱাৰা হৈ যাও। সিহতে একেৰাহে একদম ৰ'দৰ তলত ৰই থকাটো আৰু
অ - অ বাকী মাছ চাছ ওলাইছে নে তোমালোকৰ সেইফালে
মাছ ওলাইছিলে এই মাজতে এ যেতিয়া এই বৰষুণ যে বহুত বেছি। যে আহিছিলে তহ ফালে আহিছিলে নাই জানো সেই বৰষুণৰ সময়ত মানে আমাৰ সেইফালে পুৰা পানী হৈ গ'ল যে।
উম - উম আমাৰ ফালেও সেই উম - উম। আমাৰ ফালে সেই বৰষুণ সৰ দিওঁতে মানে এনেকে ৰাতি মানে জোৰই চাইছিলো গে কেতিয়াও আমি সেইবাৰে মছতটো অকমান পালো মানেৰ কেজি মান পালো। আমাৰ লগৰ দুটা সি মানে যুই চাবলৈ গৈছিলে এনেকে কাঠ মাছ মাগুৰ মাছ গৰৈ মাছ এইবটাই পালো অলপমান
ম সেই তেনেকুৱাতে পালি আৰু ন আমাৰ সৰি তেনেকুৱা হৈছিলে আমাৰ কিন্তু ইমানাৰ ডাঙৰ মাছ তেনেকে নাই ওলোৱা পুঠি খলিহনা এইবোৰে পুৰা টো জালত লাগিছিলে বহুত বেছি আৰু এই বৰশী বোৱাতোতো এতিয়াও আছেই নিয়ম ত সেইটো আৰু মানে ভালেই লাগে ন যিমান যি হলেও তেনেকে বৰশী পাই বাই বৰশীত আমাৰ বহুত লাগি গৈছে
অ বাকী এই সৰু সৰু এনেকে নদী এইবিলাক যান বিলাক নাইকিয়া হৈ গ'ল যে বৰশী চৰখীলে নিজৰ ঘৰ ব মানে পুখুৰীতে বৰশী টুকুৰাটোৰ হয় আৰু আজিকালি
অঁ সেইটোয়ে হ'ব এতিয়া কত তেনেকে ইমান মুকলি পানী থকা জেগাও নাই বা এনেকে পথাৰত আগতে পানী অহা বুলি ক'লে কি হয় পুৰা একদম মাছে গোটেইখন গিৰগিৰাই যায় পুৰা মাছ হয় কিবা হয় কিন্তু
উম আগতে হাল চাল বোৱাই মানে এনেকে মৈ চৰি দিওঁতে আমি কিবা এ এনেকে এখন খাই জাকৈ চাকৈ লৈ পেলাই আমি মানে এক মাছ মাৰিবলৈ ওলাই যাওঁ ন ভালো লাগে লগৰ গোতে খোপাই যায়
অ সেইটোয়ে সেইটো তোৰ মনত আছে দেই এই এনেকে যে আমি এ তেতিয়া যেতিয়া হাল বায় হাল বোৱাৰ পিছত যে মাছবোৰ বাপ ৰে কি জঁপিয়াই আকৌ এই জুপিয়া চুপিয়াবোৰ মানে পিছফালে এনেকে ধৰা ধৰা মজাটো কিন্তু বৰ বেলেগ আকৌ
উম পিছফালে গৈ গৈ দৌৰি দৌৰি পৰেও দুটামান এনেকে বোকাতে
অ পৰে বেছি উৎপটিয়াবোৰ মানে একদম পুৰা বোকাই চকাই পুৰি মেলি একদম কিন্তু ভাল আছিলে সেই দিন বোৰ বেছি ভাল আছিলে মানুহে যে এনেকে উৎপাতত ফূৰ্তি একদম পুৰা মাছ ধৰে বোকাই পানীয়ে গচকে
অ অ সেইবিলাক ইনেও ভাল
আৰু সেইবিলাক দিন এতিয়া এতিয়া নাই
অ অ অ
এতিয়া নাই এতিয়াতো নাপাও এতিয়া কাৰো তো তেনেকে সময়ে নাই ন কাৰো
উম অ আজিকালি মানে বৰ আগতে যেনেকুৱা আছিলে জেগাবিলাক আজিকালি সেইবিলাক নাইকিয়াই হৈ গ'ল মাছ চাছ থকা মেলা পা ধৰি উম
সেইকাৰণে আচলতে আও মানুহবোৰৰ মন বোৰ নাইকিয়া হ'ল তেনেকে ইটো কৰিবলে সিটো কৰিবলে
উম আগৰ দিনৰ কতে আও মানুহবিলাকৰ মন আউ অ অ
ত আমি যেনেকে এতিয়া সেইবোৰ কৰিছিলো আমাৰ পিছৰ চামে কিন্তু সেইবোৰ পোৱা নাই আকৌ এনে তাকে ধৰি ল তোৰ মৈ পিছত দৌৰা মৈত উঠা
অ অ আমাৰ আমাৰ বিলাকৰ দিনতে সেইটো মানে যি আছিলে এতিয়া আমাৰ ভাইটিহতকে দেখিছো নহয় মইতখন মৈ খনত উঠগে বুলি কলে মৈখনতে মানে হেতে এইবিলাক বোকা লাগিব কিবা হব এইবিলাক বুলি কয় আমাৰ আৰ দিনত মৈইত উঠা মানে আও কিমান এটা হেৰি আৰু আনন্দৰ দিন আও আমি ধুনীয়াকে যাওঁ দৌৰি দৌৰি
ন যি যি যিটোৱে মৈত উঠিলে যিকেইটা একদম মৈত উঠিলে উৎপাত কৰিলে আও সেইদিনাতো ৰাতি শুই থকাই হয় আৰু ঘৰত মাৰ খোৱা হয়েই আকৌ ৰাতিপুৱা স্কুললে যেতিয়া আমি যাওঁ স্কুললৈ গৈ পেলাই আকৌ লগৰকেইটাক কওগে যে এইটো এটা বেলেগ মজা আছিলে আও হয় নাই বাউ
ভৰিও সোমাই সেইটো জহত মই মাৰো খাও এইবিলাক মানে দিন আগৰ দিন নোৱাৰা এইবিলাক পাহৰিব মেলিব নোৱাৰা এ দিন আউ
উ সেইটোয়ে সেইটোয়ে পাহৰিব নোৱাৰি এতিয়া যিমান বোৰ হৈ গল নহয় আমাৰ আমাৰ ভাল আছিলেও দিনবোৰ
উম উম এ বহুত ভাল আছিলে এইবিলাক মানে এ স্মৃতি হিচাপে ৰৈ যাব আও এইবিলাক মনতে
তাকে মনত থাকি যাব আও অ গৰু লৰা দে তেতিয়া মোৰ মই এইফালে যাও দে ঠিক আছে তেতিয়া।
অ অ হ'ব দিয়া অ